হেল্ল' অ কি কৰিছা
বহি আছিলোঁ তুমি-
অ এই ময়ো কাম কৰি আছো
আ ভাত খোৱা হ'ল?
অ হ'ল।
কি দি খালা আজি?
হে আজি- আজি কি খালোঁ ৰহ পৰঠা। যোনটো খাই কিনে মোৰ গাটো এতিয়া বেয়া কৰি আছে। কোৱা। হেল্ল' শুনিছা নহয়?
উম। কি খাইছিলা?
কি খালা বুলি কলা?
পৰঠা।
অ পৰঠা।
উম। এইটো খাইকেনে এতিয়া বেয়া কৰিলে গাটো।
প্ৰব্লেম মোৰো আছে।
গেছৰ প্ৰব্লেম নহয় ।এইটো খালে মোৰ সহ্য নহয়। মাক কৈছো কিন্তু তথাপিও কৈছে এইটোৱেই খা।
দুপ দুপৰীয়া টাইমত ভাত খাব লাগিছিলে।
পৰঠাই খাই লওঁ। মই কৈছো নাখাও।নহয় খা চুপ চাপ চিপচ্, কুৰকুৰি খাব নালাগে। এইটো কাৰণে খাই দিলো আৰু। হেল্ল'।
দুপৰীয়াত মানে পৰঠা এইবিলাক দুপৰীয়া টাইমত ভাতটো খোৱা বেছি ভাল। পৰঠা খালে এনেও গেছ কৰেই।
অ।' এতিয়া ইমান বেয়া লাগি আছে। সিহতৰ ঘৰ কেনেকা যাম এইটো ভাবি আছোঁ।
তাকেইতো।
পিছে তুমি কি খালা?
আমাৰ আজি মাছ বনাইছিলে। মাছেদি ভাত খালোঁ। মাছ তেল। মাছ বনাইছিলে আৰু সেয়া । কি খাম বুলি।
ঢেঁকী। অ হেল্লো। হেল্লো। হেল্লো। হেল্লো অ ঢেঁকীয়া শাক।
হা হা ।
ঢেঁকীয়া খালি নেকি।
অ সঁচাকে। কিবা এইটো বিচাৰ দৰে যে গোল পেচ খাই থাকে ।অ হ নাম নাজানো সেইটো বনাইছিলে সেইটো ।
কি কথা শাকৰ নাম বিচা বুলি দি দিলা। তাৰ পিছত এতিয়া তুমি কি কৰি আছা। এতিয়া তুমি কি কৰি আছা।
অকমান বহি আছোঁ। বহি কিনে অকন । এই লিখা মা।
অঁ হেল্লো। হেল্লো। হেল্লো । হেল্লো। হেল্লো শুনি পাইছানে? হেল্লো? হেল্লো? হেল্লো?
অঁ।
হেল্লো? হেল্লো'? অ আপোনাৰ--। কোৱা। আঁহ। শুনিছো হেল্লো। হেল্লো'। হেল্লো।
নেটৱৰ্ক প্ৰব্লেম হৈ আছেনে এই।
তাকে তথাপিওঁ নাকাটিবা।
উম্' নাই-নাই। কাটা নাই নেটৱৰ্ক প্ৰব্লেম। প্ৰব্লেম হৈ আছে চাগে।
অ, হ'ব পাৰে--। হেল্ল'? হেল্ল'? শুনি আছে নে? হেল্ল'? হেল্ল'? হেল্ল'? উম। হ হেল্ল'? হেল্ল'? উম। হেল্ল' আহ। এইফালে চব ঠিক কৰি দৃশশফালেই আছে হা এই দে অ দে য তাতে আছে কবিতা আছে ন কবিতাৰ চ মইাই অ মইানে আহ স। আহ। আৰু। হল তাতে উ এইবিলাক কৰিব ল হেল্ল'।